অ ময়ো আহ কিবা কাম কৰি আছিলা নেকি ব্যস্ত আছিলা নেকি?
নাই আহ কোৱা কি হ'ল?
এ মই এটা কথা শুনিছিলোঁ নহয়।
কি কথা?
আ, তুমি দিনটো বোলে মোবাইল লৈয়ে থাকা? সঁচাকৈ ইমান দৰকাৰ নেকি মোবাইলটোৰ?
কথাটো সম্পূৰ্ণ সঁচা নহয়, মই গেম খেলিবলৈ নহয়, বেছিভাগ সময় শিকিবলে আৰু কাম ব্যৱহাৰ কৰোঁ, মই ফটোগ্ৰাফী কৰোঁ
অ', কিন্তু বহু ল'ৰা, ছোৱালীয়ে মোবাইলৰ পৰা পঢ়াই এৰি দি দিয়ে, এইটোও সঁচা কাৰণ বহুতে আ, গেম খেলে, নহয়তো পঢ়া আ, পঢ়িবলৈ লয় যদিও সেই আ, কামটো নকৰি মানে পঢ়া কামটো নকৰি সিহঁতে বে বেলেগহে বস্তু চাই, মেলি কৰে, আৰু তেতিয়া পঢ়াও সিহঁতৰ বহুত নষ্ট হয়।
অ', হয়, সেই কথাটো মই মানো অ' কিন্তু অম মোবাইল নিজে বেয়া নহয়, মোবাইল মানে মোবাইলটো বেয়া নহয় যোন তেওঁক যোনে আ, সেই মোবাইলটো ইউজ কৰে, তেওঁ হে বেয়া ব্যৱহাৰ কৰিব পাৰে, মোবাইলটো বহুত ভাল উপকাৰো আছে বহুত বেয়া কামো আছে যোনে যোনটো লাভ কৰে সেইটোৱেহে
সেইটো হয় অলপ উম সেইটো হয় বাৰু মইয়ো মানো কিন্তু হ'লেও সেইটো তুমি অলপ ভালদৰে বুজাই দিয়াচোন মোক
অঁ ধৰা এজন এজনে এজন লৰাই আহ মোবাইলত দিনটো ৰীল চাই সময় নষ্ট কৰে আহ আন এজনে অ একেই মোবাইল মোবাইলত নতুন দিশ আহ বিষত বা নতুন বস্তুত জানিব বা শিকিবলৈ উ তেওঁ ব্যৱহাৰ কৰে। হয়নে?
অ' সেইটো হয় কিন্তু এজন আগবাঢ়িব আন জন পিছ পৰি থাকিব ন সেইটোৰ ফলত কাৰণ এজনেতো উ মানে ৰীল চাই মানে মই ভাবো যে মোবাইলটো একেবাৰেই ভালো নহয় যে এজনেতো পিছ পৰি থাকিব ৰিল চোৱা জনে আৰু আন জনেটো আগবাঢ়িয়ে যাব সদায় ত' সেইটোক মানে ভালদৰে মানে কাৰো উপকাৰ নহ'লেইচোন মানে এজনৰ হে হ'ল এজনেটো ব বাঢ়িবই নোৱাৰিলে জীৱনত।
আহ ঠিক সেইটো আহ মোবাইল এটা সঁজুলি ব্যৱহাৰ কাৰীৰ ওপৰতহে ফল নিৰ্ভৰ কৰে ত' ব্যৱহাৰ কৰে যোনে সেই তেওঁৰ ওপৰত তেওঁ কেনেকে ব্যৱহাৰ কৰে সেই তেওঁৰ ওপৰতহে নিৰ্ভৰ কৰে মোবাইলটোৰ ওপৰত নিৰ্ভৰ নকৰে যদি তেওঁ সময় নষ্ট কৰিবৰ কাৰণে মোবাইলটো ব্যৱহাৰ কৰে তেন্তে আহ তেওঁ সফলতা তেওঁৰ সফলতা নহ'ব। আৰু যোনে ভাল কামত ইউজ ব্যৱহাৰ কৰে তেন্তে তেওঁৰ হ'ব সফলতা।
এইটো হয়। কিন্তু সামাজিক মাধ্যমৰ আসক্তি বাঢ়ি গৈছে। তাতে মানে সামাজিক মাধ্যমত মানে ইমানেই ল'ৰা ছোৱালী আজিকালি সৰু সৰু ল'ৰা-ছোৱালীৰ হাততো মোবাইল মাক-দেউতা তাকে নাচাই আহ তেওঁলোককো খুব সৰু ল'ৰা- ছোৱালী যোনে স্কুলো নাই তেওঁলোকৰ হাততো আনকি মোবাইল আৰু তেওঁলোকেও সামাজিক মাধ্যমত নানাটা বস্তু চাই মেলি ফুৰে হয় তেওঁলোকে বুজি নাপ বা সৰু ল'ৰা-ছোৱালী কিন্তু সেই বস্তুটো খুব বেয়া হৈছে। খুব মানে এইটো আসক্তিটো লৰ উ সকলোৰে বাবে এটা যিটো মোবাইলৰ প্ৰতি আসক্তি সেইটো খুব হৈছে সেইটোৰ ওপৰত তুমি কি ভাবানো?
সেয়া ডাঙৰ সমস্যা হয় কিন্তু মানে অ' কেতিয়াবা পাঁচ মিনিট বা পাঁচ মিনিটৰ বাবে মোবাইল আধা ঘন্টাৰ পাৰ হৈ যায়। সেইটো মানে এডিক্টেড হৈ যোৱা টাইপৰ নিচিনা হৈছে। মানে পাঁচ মিনিটৰ কাৰণে আমি মবাইলটো এনে চাও বুলি ৰিফ্ৰেছ হও বুলি অলপ ভাল লাগিব মনটো এনেকে মোবাইলটো খোলো কিন্তু অ' অলপমান পিছত দেখো যে আধা ঘন্টা এক ঘণ্টা পাৰ হৈ গুচি গ'ল। এনেকে বহুত সময় নষ্ট হয় সেইটোৱে
উম' এইটো হয়। আৰু এই সমস্যাটো কমাব কেনেকে পাৰি সেইটোহে এটা ভাবিবলগীয়া কথা। কাৰণ দিনক দিনে এইটো খুব বাঢ়ি আহিছে তাৰ তাৰ বাবে অকল ল'ৰা ছোৱালী, সৰু ল'ৰা ছোৱালীয়ে নহয়। ডাঙৰ মানুহৰো বহুত কামৰ ক্ষতি হৈছে আজিকালি খুব বয়সীয়াল মানুহেও, যাৰ যাৰ হাতত স্মাৰ্ট ম'বাইল ফোন আছে, তেওঁলোকেও খুব মানে ম'বাইল চাই থাকে আৰু এবাৰ যি মোবাইলত বহে, তেতিয়া তেওঁলোকৰ সম্পূৰ্ণ ঘৰুৱা কাম-কাজ আৰু কেতিয়াবা মানুহে কাম কাম কৰি বাহিৰৰ পৰা ঘৰ আহি পোৱাৰ পাছত যেতিয়া আকৌ মোবাইলতে থাকে তে তেতিয়া আনক সময় দিয়াও নাযায় এটা খুব আহ এটা বেয়া আসক্তি বা বেয়া এটা সমস্যাৰ সৃষ্টি হৈছে এইটো। এইটো কমাব কেনে কে পাৰি সেইটো কেনেকে কমাব পৰা যায়।
উম সেইটোৰ এটাই আহ আহ সমাব কমাব পৰা এটা উপায় আছে। যে সময় নিৰ্ধাৰণ কৰিব লাগে অ কেতিয়া মোবাইল চাব কেতিয়া মোবাইল নাচ পঢ়া বা কামত উ যেতিয়া কাম কৰিব তেতিয়া নটিফিকেশচন যোনটো থাকে ফোনত সেই নটিফিকেচন টো বন্ধ কৰি ৰাখিব লাগে। ন তেতিয়া মানুহৰ লক্ষ্যটো মানে যি কাম কৰিব খুজিছে শসেই কামত বেছি আগ্ৰহ হব, নহলে আৰু যদিন নটিফিকেশন পায় তেতিয়া মানুহবোৰ আৰু মোবাইল মোবাইলত ব্যস্ত হৈ যায় কোনে মেছেজ দিলে কি দিলে কি বস্তু আহিলে সেই তেনেকুৱা বস্তু। সেইকাৰণে আহ সময় নিৰ্ধাৰণ কৰিব লাগে।
উম সেইটো হয় কিন্তু কাৰণ নটিফিকেশচনটো আহিলে আমাৰ মানে মানে মগজু টো খুব এটা ভাল লগা এটা পৰিস্থিতি হয় যে কোনে কিবা মেচেজ দিলে কোনোাই কিবা এটা কিবা এটা নটিকেশন আহিলে আমি চাব বিচাৰো। যদি পঢ়াৰ কামো কৰি আছো বা কিবা লাগতিয়াল কামো কৰি আছো হঠাৎ যেতিয়া নটিফিকেচন টো আহি যায় তেতিয়া আকৌ আমাৰ মন যায় অ তাত মানে পঢ়ি থকা বা সেই কামৰ আহ বস্তুটোৰ পৰা আঁতৰি পিনে আমি তালৈকে যাওঁ। য'ত আমি যাব নালাগিছিলে। আৰু হয় সেইটো কথাও সচা যে নটিফিকেশ্যনটো বন্ধ কৰি ৰাখিলেও এটা খুব অ মানে এটা সেইটোও এটা সৰু এটা অকমান সৰুকে সময় সমস্যা টো কমি যায় সেইটো নোহোৱা নহয়। কিন্তু যোনে যাবলগীয়া থাকে তেওঁলোকেতো এনেও নিজৰ কাম এৰি যায় কিন্তু সেইটো দিয়াচোন এটা আহ খুব এটা সেই সমস্যা বাকী এনে মোবাইলৰ তুমি ভাবানে কিবা ভাল দিশো আছে? আৰু যদি ভাবা তেনেহ'লে এনে কোৱাচোন কেনেকুৱা কেনেকুৱা কি ভাল দিশ আছে মোবাইলৰ?
মোবাইলৰ ভাল দিশ আছে মানে বহুতে আছে যেনে অনলাইন শি শিক্ষা মানে অনলাইন ক্লাছবোৰ ঘৰতে বহি পিনে কৰিব পাৰোঁ। তাৰপিছত নতুন ভাষা শিকা। ডোৱলিংগ এপ এটা আছে তাতে নতুন নতুন ভাষা শিকিব পাৰে। তাৰপিছত ব্যৱসায় উম আৰম্ভ কৰিব পাৰে নতুন বিজনেচ আৰম্ভ কৰিব পাৰে, ঘৰত বহি কেনে। তাৰপিছত নতুন লৈ কিবা বস্তু শিকিব খুজিছে যে ত' সেই বস্তুবোৰতো আহ সেই বস্তুবোৰো শিকিব পাৰে যেনেকে মই এতিয়া ফটোগ্ৰাফী শিকি আছো। আৰু বহুতো এনেকুৱা কাম আছে ব বস্তু আছে যেনে আৰু মোবাইলৰ আৰু এটা ভাল বস্তু অ ফোন বা মেপ এইবোৰ এইবোৰ অ এইবোৰৰ কাৰণে দূৰত থকা মানুহবোৰৰ লগতো কথা পাতিব পাৰো আমি আৰু মেপৰ দ্বাৰা আমি আহ ক আহ কোনোবা ঠাইত যাব লাগিলে তাতে চাই পিনে যাব পাৰো।
তো বহুতো ভাল দিশ আছে।
সেইটো হয় যে কোনোবা যদি এনেকুৱাও থাকে মানুহ যোনে নিজৰ পৰিয়ালৰ পৰা খুব দূৰত থাকে, তেওঁলোকে নিজৰ পৰিয়ালৰ লগত মানে কথা বতৰা পাতিব পাৰে, নহয়তো আ, বহুতে কৰ্মসূত্ৰে চাক সূত্ৰে বাহিৰত থাকে ঘৰৰ পৰা দূৰত থাকে তেওঁলোকে অকনমান সময় পায় যিখিনি সময় নিজৰ ঘৰৰ মানে খবৰ খাতি বা নিজৰ ঘৰৰ খবৰখিনি ল'ব পাৰে নিজৰ খবৰো দিব পাৰে সেইটো এটা ভাল দিশ হয়। আৰু হয় তুমি কোৱা খিনি সচা কথা যে হয় ভাল দিশ বহুত খিনিয়ে আছে মোবাইলৰ আৰু মোবাইল মোবাইলৰ পৰাতো আজ আজিকালি খুব আ, ভাল ভাল পইচাও খুব মানুহে অ, ইনকাম কৰিব পৰা হৈছে আৰু সেইটোও এটা খুব ভাল দিশ আৰু এনে বেয়া দিশবোৰ তুমি কোৱাচোন?
বেয়া দিশো এই একে সমানেই আছে অ, যেনেকে ভাল দিশ আছে। অ, বেছি বেয়া দিশবোৰ হ'ল মানে অ, সময় নষ্ট। ইফালে চকুৰ সমস্যা চকুৰ সমস্যা মানে অ, বহুতে মোবাইলৰ এই ৰশ্মিৰ অ, চাই চাই পিছলৈ কমকে দেখা হৈছে দূৰৰ বস্তু। ত' সেইটো এটা সমস্যা কম টোপনি মৰা আজিকালি ল'ৰা ছোৱালীবোৰতো ৰাতি এটা দুটা তিনিটা লৈ মোবাইল চাই থাকে। তেওঁলোকৰ হ' টোপনিৰ সমস্যা বহুত হয়। তাৰপিছত মনোযোগৰ সমস্যা। মনোযোগ কমি আহে মনোযোগ নাথাকে বস্তুত। আৰু এটা বস্তুত আ, বহুত টাইম লৈ আ, চাই থাকিব নোৱাৰে বা শিকি থাকিব নোৱাৰে সেনেকুৱা বহুতো কাৰণ বেয়া দিশ আছে মোবাইলত।
উম, অ', ধৈৰ্যৰ শক্তিটো খুব আ, কম হয় আৰু আজিকালি যিটো ৰীলৰ যুগ আহিছে সেইটোৰ দিনত মানে এনেকুৱা হৈছে যে মানুহে খুব এটা মানে সেই মানে যিটো দীঘলীয়া সময়ৰ যিটো এটা ভিডিঅ' হওঁক বা দীঘলীয়া সময় কথা-বতৰা এইটাও মানে শুনিব মানুহৰ ধৈৰ্য্য নোহোৱা হৈছে, ধৈৰ্য্য শক্তি খুব কম হৈ গৈছে লগতে আৰু মানুহে বাস্তৱ জীৱনৰ পৰা আঁতৰি আহিছে। যিটো মানুহৰ এটা আ, বাস্তৱ জীৱন যিটো একদম সঁচা জীৱন এটা সেই জীৱনটোৰ পৰা মানুহে আঁতৰি আহি সদায় নিজৰ ছ'চিয়েল মিডিয়া সামাজিক মাধ্যমৰ সেই জগত খনৰ ভিতৰতে সোমাই থাকিব থাকিব বিচাৰে সেইটোও হয়। খুব এটা সেইটো এটা সমস্যা বা বেয়া দিশ এটা হয় মোবাইলৰ প্ৰতি। সেয়ে তাৰে মানে ভাৰসাম্যটো ৰখাটো আটাইতকৈ জৰুৰী হয়।
একেবাৰে অ, প্ৰযুক্তি আমাৰ দাস হব লাগে। কিন্তু আমি তাৰ দাস হব নালাগে। সেই কথাটোও সঁচা।
এতিয়া কথাটো মোৰ বহুত ভাল লাগিল তোমাৰ কথাখিনি শুনি।
অ' মোৰ বিশ্বাস যে সঠিক ভাৱে ব্যৱহাৰ কৰিলে মোবাইল জীৱনৰ জীৱন সলনি কৰিব পাৰে। ইটো একেবাৰে সঁচা কথা।
উম সেইটো হয় সচাঁকে। ঠিক আছে দিয়া বাৰু আজিলৈকে ৰাখিছোঁ।
অ।
দিয়া বাৰু।